হেল্ল', হেল্ল' অ কি কৰি আছে এ?
আছো, আপুনি কি কৰি আছে?
অ মই এনেই আছো ৰবা অকমান মানে চাহ খালো, চাহ খাই এনেই অকমান বহি আছো আৰু। তুমি কি কৰি আছা?
মই বহি আছো, মই আপোনাকে ফোন কৰিম বুলি ভাবিছিলো।
অ মই কৰিলোয়ে আৰু উম, অ মই অকমান, অ মই অকমান ওলাই আহিছো ৰবা। আহ অ, এই মৰিগাঁৱত মোৰ ভন্টি ঘৰ যে, ভন্টি ঘৰত আছোঁ।
হয় হয়, মই মই মানে ফোন কৰিছিলো ইটো কাৰণত যে এই মই এটা পিঠা বনাইছো ছিলো মানে
বা পিঠা বনাইছা, কিহেৰে?
এ মানে আ যিবোৰ অকমান গাখীৰ নষ্ট ত হোৱাৰ নিচনা হ'ল বোলো আ নষ্ট হোৱাত তে কিবা এটা অঁ, বনাও নতুন ৰূপ দি পেলাই সেইকাৰণে মানে মই বোলো ল মই হাজবেনক কলো। পিঠা অলপমান দি আহক তাৰপিছত কৈছে কি এই সুধি লোৱা চোন তুমি। খায় নে নেখায়ে বা পিঠা
অঁ আচ্ছা পিঠাটো কেনেকে বনালা অকণমান কৈ দিয়াচোন বাৰু? খাওঁ খাওঁ লাগিছে ৰ'বা
অ' পিঠাটো মই আপোনাক ফটো কৰি দিছো বাৰু। অ, অকমান দিন নে কি এই পদ্ধতিটো ম এ গাখীৰটো বেয়া হ'ল যে সেইকাৰণে। সেইকাৰণে মই অলমান গু চাউলৰ গুৰি কৰিলো আৰু। উৰাল ত চাউলৰ গুৰা কৰি পেলাই অলপ টাইম হা মানে থৈ দিলো আৰু ৰেষ্ট হ'বৰ কাৰণে। অলপ সময় এ তাৰ মানে গাখীৰতে সানি পেলাই থৈ দিলো আৰু। এই দুপৰীয়াটে সানি পেলাই দিছিলো গধূলি চাহৰ লগত খাবৰ কাৰণে। তাৰপিছত অকমান আহ এই খা চৌদা দি পেলাই আম উমহ বেকিং পাউদাৰো দিব পাৰি। দি পেলাই আৰু মই তেনেদৰে বহ বনাই দিলো আৰু। বহুত টেষ্টি আছিলে কিন্তু
অ, অ' দিয়াচোন বাৰু আমাৰ খাওঁ খাওঁ য়ে লাগিছে ৰবা শুনি পেলাই। উমহ পিছে আৰু মই যে ঘৰত নাই নহয়। খাব নাপ
আপুনি মানে আপোনাৰ ছোৱালী দুটাই খাব পাব দিয়ক, মই বাৰু দি থৈ আহিম।
অ'। ঠিক আছে দে দিবাচোন বাৰু উম। অ মইয়ো অকমান লাল চাহ বনালো। লাল চাহ খাই বনালো মই চুজি অলপ বনালোঁ ৰ'বা মই। চুজি একদম ধুনীয়াকে, অ'! গাখীৰ চাখীৰ দি বনালোঁ। তাৰপৰা পৰা আটাই মিলি পেলাই ধুনীয়াকে চাহ খিনি খালো‍ঁ আৰু, খাই লৈ এতিয়া এনেই বহি আছোঁ, অলপ দেৰি। উম বৰষুণ
দিয়াটো কি কৰিব? ইয়াতে দিলে বাৰু, ইয়াতে দি পেলাই এয়া ঠিক হ'ল বাৰু।
অ! অ! তাকেই তো, ইয়াততো বৰষুণ অলপ অলপ এতিয়া এনেই অলপ আছোঁ আৰু মোবাইলটোহে অকমান চাই আছোঁ, ইফালে সিফালে কৰি পেলাই। বিশেষ একো কাম নাই।
ভাত বনাব কৰিব চাগে?
হা তলত পিছতে বনাম আৰু। অ' অ' ভাত বনাব লাগিব। উম! ঠিকে আছে। দিয়া বাৰু ঠিক আছে দিয়া। লগ পাম, উম! শুভৰাত্ৰি। অ' অ' শুভৰাত্ৰি।